হেল্ল'
হেল্ল'
ভালে যাবি নাই
ভালে যাম তই
কেইটাত যাবি
যাম অ এ ভাত পানী খাই মেলি
আহ
ত
কিবা মই ভাত বনাইছে বনাই খাই মেলি যাওঁ আৰু
কোন কোন
যোনটোৱে মই
অ ম ম ৰখি থিবি
অ দাদ খানা কোনে মনে খায়তো
খান মানে নহল ন অং
অ'।
কনেকেইটা যটো ন' ৰুমাল খুলক
তাৰ চাগে ভয় লাগিছে। ছাগি
উম, কি ৰাতি নুঘোৱাই হৈ থাকিলে।
উম। মই খাইছো বুলিহে
কি বস্তু নাই?
কি বত নাই। তেনেকে
এই মাংস
উম।
তই এ দছটা মানহে যাব নে কেইটা যাবি?
ভাত পানী খাই মেলি দহটা মান বজাত ওলাই যাম আৰু।
উম।
তখন কেতিয়া যিবি উম
অ'।
তহত কেতিয়া জাবি?
আমি খাইাম বুলি দহ আম ওলাব পেলা বুৰি আহম
অ' দুঠাইত আছে ন তিনি ঠাইত আছে ন ভাওনা।
উম
ভাওনা বোলে তিনি ঠাইত আছে নহয়।
তাকে এতিয়া কি তই বাইক লৈ আহিবি নেকি?
খোজকাঢ়ে যাম নেকি।
খোজকাঢ়ি ইমান ইমান দূৰ যাবিনে?
এ শিৱপুৰহে যাম।
আকৌ মোৰপৰু আ তোৰ এইফালে সেইতো আছে
উম এবলা নাজাও কটি দ
অ'।
তহঁত আকৌ থাকি যাবি নহয়?
হেৰি হেৰি
উ
টঙেশ্বৰ গ'লনে আছে?
চগেশৰ আছে। ভাত খাবব মাতিছে অক কেলে যাব
হ
উম
সেই একে ধনমণি
ধনমণি ঘৰতে আছে সি যাব হপাই
তাপ ক অঁ
তাক তাক খানা খটা কলো হয় কিনে নকলো
সি খালে তেখা ন কোন কিনিল ন ৰানমনি
দাদাই ফোন কিনিলে নহয়
দাদুৱে খানা ক'ত দিব চাগে?
তাকে এশ টকা এটা আছে বুলি কৈছে ৰা সোণ দাই আকৌ কৈছে বোলে হেই মই এনে ফি যে জইন কৰিম কেনে মোৰ ওচ গ গাডী মানুহে পইচা পোৱা পঞ্চাশ কা দিব ন ন নে বুলি ক'ো
লাজ পাইছেহি চিপচ মৰা আহি মস্ত চিপচ
ঠিক কথাটো নাই নাই দিল নাই দৌলে ন দি নাই বুলিয়ে কৈ থাকিলে সি নাই। উম
ভাস্কৰ আগতে কৈছে নহ তাক কোনে আনিব যাব তাক
উম
এইটো নাহে নহয়
তাৰ পিছত সি ভাস্কৰ কোট চোট পিন্ধি গুচি যাব
তাকে ত মাংস কি মাংস আনিলি
মাংস বইলা
হ খা পাইিল যান অ ই আহিলে ন বেয়া বেয়া পাব কথাটো বেয়া হব্ যে
তাকে মই তহঁতৰ দুইটাকে আহিব কৈছিলো নহয় তহঁতে নাহোম বুলি কলি।
এ ই য়াক নাযাওঁ বুলি কলে কবই নো বেয়া বাব যাবলে
তাক মই বাটত লগ পাই আছো মই কব বুলি ভাল কবলৈ
অ সিনো ন সিনো নাযাওঁ বুলি কব সি মানে বেয়া পায়
তাক আক
ত
সেইকাৰণে মইন ক'লো আ আৰু আৰু তই কলি নাযাও দে বাৰ্থ দে কাইলে পৰহিলি খাম বুলি কলি তাৰছে হ'ব আৰু তাৰপিছত আমাৰ খানা কেনচেল কৰা কথা আছিলে আকৌ ভকতক আকৌ দাঁত তেল লগা
তেল লগাই সোমাই উঠাইছে অো ক নাথাৰ মলৈ আহিছে ম মানুহ অকি আহ
ভাবিছিলো কি তই কলকো নাযা তই মই টং গেশৰ এনেকে ভাত কেইটা খাই একেবাৰে ওলাই যাম এনেকে বুলি ভাবিছিলো
উম
ফে্বত আকৌ ত সুধিলো তই আক এনেকে ক'ল ভকতক ক'লৈ আছে ভকতে ক'লেলে ক'ত আছে এনেকে তেনেকে হে ভাানক ক যাবি কিবা কিব মইোল টংকেশ চাৰ পৰা থাকিব তাৰ পিছত মাংসৰ পৰা আনিব গান্ধি মই এনেকে খাাম বুলি খাবি নি এনেকে বুলি কলো তাক তাৰ পিছত সি খাম বুলি কলে মই হব বুলি কলে খাম খাব পাৰি মোক মই কো বোলো মোক সুধিলে কোনে কোনে খাব মই গান্ধি মইে এই টংকেশৰ গ ত ভাত খালে মাতি দিম কিবা দিবিে কেনেকৈ বুলি কলে তাৰপিছতনেে ক পিছত কথা এটা পাতিলো হ'ব বুলি ক'লে খানে খা শ তছত মই ক'লো খানাা খা তে দাদে কিবা দিয়ে য তেয়া একেবাৰে কৰি দিওঁ
আজি হেৰিও গা়ছিলে ন কাহৰিও গাঢ়ছিলে এই পশুৰ লগত পূৰা তিনিশ ত্ৰিছ টকাকৈ দিছিলে কেজি
হে
পখ পখললাদাৰ পন্ঞ্চায়তৰ
তাকেইতো অ
মাংস দি আছোই
কেলা গম নাপালো নহয়
মই বিনিময়ালা যামহে কৈছে কেজি তিনিশ ত্ৰিশ টকা মানে তটো তিনিশ মানত দিলেহেঁতেন
আহ
সত্তৰ কেজি বুলি কৈছে গাহৰিটো নহয় নহয় আকৌ ভালেই আহোঁ এই সত্তৰ কেজি জনো পুৰাটো কাটি পেলাই অলপ বেছিলে গোটাকে লৈ গ'ল মানে অলপ অলপমান কাটি পেলাই গা চা দিছে
আহ অ
মই ত অপ সোনমানে আকৌ মই মাংস চাংসৰেদি পইচা এ দি আক বেয়া হব ন কথাটো
আহ কাহলাবা
বিনোদ আ পাদাব
অ মহয় মই অকলে থকালেহে তোক মই জোৰ কৰিলেহঁতেন সেছিলে গাইলৈ খাবি এতিয়া আজি আমাৰ ঘ খাদে এনেকে বুলি কলোহেহতেনাই ৰাতিুৱা দিব পাৰিবি আকৌ তই কলে দিনটো আহিব হলোও মই আকৌ দিনটো কলো হেতেন আহ খানা খলে আহ হ
সি নাযায় ন কত যাব
প্ৰথমতে আমি ভাত খোৱাৰ কথা আছিলে তোৰ টংকেশ্বইবৰ তাৰপিছত োক মাতি এনেকে খাম বুলি তাৰ পিছলে ভকত আহিম বুলি কোৱা কাৰণে আকৌ দাদুৈ গুচি গল তাৰপিছত খানালৈ হৈ গল উম
বৰষুণ দিলে চাই লওঁ বৰষুণ দি দিলে গা কি হ'ব ঠিক নাই যাব পৰা নাযাব পাৰ
বৰষুণদিলে যাম বৰসুণ দিলে এনে খোজকাঢ়িয়ে যাম বাৰু
দৰা পিঠা বৰষুণ দিলে কেনেকে যাব য
ৰেকু চাটি তাটি পিন্ধি হলে লগাই হলেও যাব লাগিব
কণত দেখিছিলো চেণ্ডাত
থাক
অনন
অ মই নহ অপ নাই
এ আ বিনিময়ত
অ বিনু বাা চাইলি বুলি ক'লে ক পৈ যায় বিৰু বাা মংস খ
দে পৰা আজিবা মানে হা
বিনু বায় আজি মাংস কাটিছে নে
কাটিছে আজি বেয়া আছিল আজি বিনোবা
কেৰেলা কৈছ নহ আজি ভোলাবৰিত নাই
অ আজি আজিটো একদম হেৰিয়ৰ পৰা আহিছে একদম এইটোতো কেলে কমলৰ পৰা নিবলৈ আহিছে মাংস
কমল পাই মানে মাংস ক'তো নাই গোলাবৰিীত নাই নহয় তাৰপিছত ফচলাতো নাই তাৰপিছত আমি এইটো কৈছে লাষ্টত মানে পুষ্প তাত মই ক'ললো মোক মাংস লাগিব হে ডেৰ কেজি মান লাগিব এনেকে বুলি ক'লো তাৰ পিছত কলে বোলে সেই ক কালে মাংস এতিয়া নহব লাইছে নাই নহয় মই পংকজক ফোন কৰিলো পংগল ফংগিল মইোোক মাংস ডেৰ কেজি লাগে কিবা এটা মেনেজ দ দেিবি মই একম আজি ইমাৰজেঞ্চি তাৰপিছতকৌ মাং ব্ৰইলাৰ এ আনি পেল কাটি দিছে সেই বইলাৰটো তেনেকৌ আগত চাৰি মান মানু চাৰি মান আহি পেলাই এই হেৰি এইটো কি আছিলে মোক মই এক কেজি ললো হে এ তাক আকৌ ভ হে তিনিটাাকেই দিলে তাৰপিছত মানুহ কমল ব ম ফালৰ পৰা মানুহ কেইটামানে আহিছিলে তাৰ পিছত হেৰি এই খ্ষিউতে খ্ষিউত এক্সপালচ। কম যে আছে যে।
নাগাম
সিও আহিছিলে তাৰপিছত আমি ক'লে বোলো ইয়াত নাই এই ফচতাটো নাই এই সেইখনত পালে পাব তাৰ পিছত আকৌ টুতুকন চলাই চালে টুতুকনৰ তাতো নাই। এইফালে গলগেৌ মই কলো একবাৰ দে পূৰা এই চৌবিশ ঘন্টি এখন কেলে বন্ধ কৰি দিলে জানো যোগণেশ দাই
নেজানো এই গণেশৰ অলপ মানে পইচা পাতি নাইকিয়া হ'ল এইবোৰ লোণ চোন ধেই আছে যে।
উম।
যোন চোন ে আছে আৰু ঘৈণীয়েকৰ হেৰি হ'ল নহয় আৰু ছোৱালজনী হ'ল নহয়
অ আচ্ছা।
গোটেই লোণ চোণ লৈ পেলাই এইবোৰ মাৰিব নোৱাৰা হ'লে তাৰ লাভেই নহয় সি এতিয়া ব্ৰইলাৰ কাটি পেলাই সেই যোনটোৱে ব্ৰইলাৰ কাটে তাকে দেখোন পাঁচ হাজাৰ টকা দিব লাগে।
উম।
তালে কিমান থাকিবনো
উম।
মোক কিমান চোৰ কৰিলে কাটিবলে। ম বহুত যুখ কৰিছে। কাটিবলৈ সেইফালে গ'লেই কয়। মই বোলো নাজান মই নকাটো। মই কাটিব নাজানো বুলি কওঁ।
উম কব লাগে আকৌ চাৰিশ টকাকে দিলে কাটি দিম বুলি।
এৱে আৰু এখোপাহ মান গায়। সি বাৰ হাজাৰ। টকা দিয়ে সি পাব কিমান? সি এতিয়া পাঁচ হাজাৰ টকা দিলেও সি পাই নাই? মোৰ ডাউটহে হৈছে।
হাঁহ চা বেছিব হৈছিলে নহয় কেলা। কেলে বন্ধ কৰিলেজানো?
সি হাঁহটো কিনিহে আনে, হাঁহটো যদি কিনি পাঁচশ টকা দি কিনি আনে, সি বেচে ছশ আহ বিশ টকাত বেচে কেজি।
উম।
তাৰ লাভেই নাই পেট্ৰল চেট্ৰল গুচিয়ে গল চোন আৰু কম। তা ক মই চাৰিশ পাঁচশ গামটো গুচিয়ে গ'ল, হা?
হাঁহ টোত বোলে কেজি নোলাই নহয়। আধা কেজি মান তিনিশ টকানিলে তাৰপিছত বাকী এপোৱা মান এপোৱা মানো নাথাকে কেলা। আঠশ মান সাতশ নাথাকে।
অ সেইটোৱেতো কি হিচাপ তাই মানে লাভেই নাই এনেই মানে কাষ্টমাৰটোহে আহা হেৰি অলপ।
মানে কি হয় যদি অৰ্ডাৰ দিয়ে ন হাঁহ লাগে বুলি সি আনি দিব তাৰপিছত কাটি মেলি দিয়া পইচাটো লয় আও।
অ তেনেকুৱা নিচিনা হৈছে অ। এ এতিয়া দোকান বন্ধ কৰি থৈ দিছে আও। এতিয়া বেয়া চেল গৈছে এতিয়া।
উম। বিনো এনেকে থাকিলে চলি যাব আকৌ।
হম?
আতিব ললে অল কাটিব ললে বোলো চলি যাব।
উম এতিয়া হেৰি নহ তাৰ তাৰ দুকান বন্ধ। হ'লেহে মানে বিনোবে কাটিব পাই। কিন্তু মাছটো যোৱা নাই মাংস বেয়া গৈছে। আজি মাংস নাইকিয়া হৈ গৈছে মানুহ ঘূৰি গৈছে।
তাকে আ
দুটা মই কাটিছোঁ। দুটা মই কাটি দিছোঁ।
এইটো ক'ত গল।
সেই
মাৰ্বিলত।
মাইকী এ মাইকী পেজত পাঁচশ টকা এটা অফাৰ আহিছে নহয়।
কিহত?
পাঁচশ ডলাৰ এটা আহিছে পেজত।
তোৰ ভাগ্ নাই?
তোৰ ভাগৰ নাই? মাইকি ভাগৰ।
পাঁচশ ডলাৰ কিমান?
মাৰি চা ক।
অ কিমান কি কি কি কৰিব লাগিব?
আ এইটো দুমাহ দুমাহ লাগিব এটো মানে পঞ্চাশ হাজাৰ, পঞ্চাশ হাজাৰ তিনটাৰ ভিতৰত লাগিব। দুমাহাৰ ভিতৰত মোৰ মাথা গৰম হৈ গৈছে এতিয়া
উ খেলা সাত ছজাৰ কা দেখোন
তাকে মাথা গতি তিনটাৰ ভিতৰত মই কেনেকে দি চাও তাকে ভাবি আছো এতিয়া তাকো এটা কিবা এটা মাথা মাৰিব লাগিব এতিয়া।